হেল্ল' ক কৰি চালোঁ।
কি কি বা হ'লনে
নাই আমি ফিট মানুহ ন
নাই মোৰ আমি মানে যোনবিলাক মানুহ কমজুৰি দুৰ্বল সিহঁতকে হৈ হৈছোগে দেই আমাৰ মানে আমি অকণ কমজুৰিতটো
এতিয়া গম পালা এতিয়া মই কিমান শক্তিশালী হ এৰা গেৰা মানুহ বুলি ভাবিছা তুমি হা
নহয় মই ভাবিছিলো মানে মোৰ নিচিনা মানুহ বিলাক কিছুমান থাকে যে কৈছা মই পাত তেনেকুৱা মানে কৈ চালো
হম
ইমানো ইমানো দুৰ্বল নহয় আৰু
উম তুমি দুৰ্বল আমি দুৰ্বল নহয় মানে বহুত ভাল ভাল বস্তু খাও যে
সেই ট্ৰেনত তোমালোকৰ দুৰ্বল কথা কোৱা নাই মানে মই দুৰ্বল আৰু মই সেইটোকে ক'লো এতিয়া উ বাকী কোৱাচোন কিয়
পথাৰত ৰীল বনামগে
পথাৰৰ ল এই ৰ'দগালত
নহয় নহয় নহয় এতিয়া মানে আইতাই গোজ ধৰিব যে ত মইো অ ময়ো মানে মুহুৰৰতটো কৈ দিমগে
অ অ তুমি মানে ৰিল এটা মানে আপলোড কৰিয়ে দিব তাইক
আহ কৈ দিম আৰু বুজিও পাইছা
ত' এইবিলাক মানে বহুতৰে কৰি থাকে যে
বহুতে এনেহে পথাৰলে যায় আৰু ৰিল কেইটা বনাবৰ কাৰণে
উম
কোনোতো আৰু একে ৰুবলৈ নাযোৱাই মইও ৰুবলৈ নাযাওঁ
তুমি কাম কৰিব যোৱাানে
মই কাম কৰব যাওঁ
চিঠাল
মই এনেই যাওঁ ফুৰিবলে
অঐ তুমি এনেই ভাবাচোন এনেই কথা এটা আমি এতিয়া ঘৰত বহি পেলাই এয়া কৰি আছো যে গৰমৰ কাৰণে যাব পৰা নাই হয়নে
উ
যোনবিলাক মানুহে কোৰ মাৰি আছে কঠিয় তলি আছে যোনবিলাক মানে বোকা ৰুই আছে সিহঁতৰ কি অৱস্থা হৈছে
তাকে উপায় নাই কৰিবা কি কৰিবতো লাগিবইে ন এতিয়া পানী হলেহে তেতিয়া হ'বগে
নহয় মই এই হাজিয়ৰা মানুহ
এই েকটেকীয়া গৰমত
হয় কি কৰিবা ধান ধান হেৰি কৰা মানুহৰ এতিয়া যোনবিলাক কৃষক সেইবিলাকৰ বহুত কাম কৰ তুমি আজিহে গম পোৱা নেকি
নাই মই মানে এতিয়া গম পাইছো তোমাৰ কথাৰ মানে লক্ষণ বিিলাক দেখি
হয় হয় হয় মই বহুত কাম কৰো মানে এনে কাম কৰা মানুহ লাগিলে কব বাৰু
তুমি এ ঘৰৰ মানে বাচন ধোৱা বাচন পচন ধোৱা এইফালে সেয়া কৰা
সেইবিলাক কামত মাৰ মানে ভাল
অ মানে এই এইটো পঢ়া শুনাত কি বেয়া
পঢ়া শুনাতো ভাল মোৰ চবতে এক নম্বৰ
তেতিয়াাহ'লে পঢ়া শুনাত ভাল যদি তুমি ইমান ধুনীয়া আজিকালি কিবা মানে কোৱালিফাই থাকিলেই কিমান ধুনো মানে ক'ৰবাত আৰামত চাকৰি পাই যোয়
পাই যায় ন তেনেকুৱা হণ মোৰ কপাল খন বেয়া বুইছা
জানো
কপাল খ বেয়া মোৰ ক
তোমাক চাগৈ তোমাক চাগৈ ক'ৰবাত এই জব তব কৰিব মাতিলে তোমাক চাগ খেদি দিয়ে
তাক নালাগে কৰি অ', অ', বহুত কাম কৰিলি বহুত ধুনীয়া লাগিলে কামখিনি দেখি। উম, আৰু কাম কৰিব নালাগে এনেকে কয়। মোৰ কাম দেখিয়ে তুমিয়ে পগলা হৈ যাবা, ইমান চাফাকে কামো কৰো মই।
মানে তেতিয়াহ'লে দেখোন তোমাক এই এইটো ঘৰৰ কাম চাম কৰিবলে মানে বুক চুক কৰা কিবা অ', কিবা কাৰ্ড চাৰ্ট বনাই লৈছে নে?
তুমি মানে কি আ মানুহে মাতিলে গুচি যোৱা ঘৰত বাচন চাচন ধুবলৈ।
গুচি যাওঁ আৰু পইচা নাই ন।
পইচা নাই যে ন, সেইটো হয় বাৰু।
উপায় নাই পইচাৰ কাৰণে কৰিব লাগে।
পইচা কাৰ নাই, মানে কাৰ আছে কাৰ নাই অ', কিবা এটা কয় নহয়। পইচা আজিকালি কাৰোৰে নাই।
কি ক'বা বুইছা। উম। এতিয়াতো চাগে বহুত, বহুত চাগে ৰ'দ হ'ব চাগে পথাৰত, তাকে ভাবিছোঁ।
পথাৰত মই তোমাক এনেই অনুমান এটা ক'ব পাৰিম।
অ', ছাতি এটা লৈ লওঁক ছাতি এটা। মা প কিন্তু নতুনকে ফাতি নাই আৰু। আঁহ তাকেহে অ', বুইছা। ৰ'দতো দেখি দেখোন মূৰটোৱে ঘূৰাইছে।
উম, ঘূৰাইছে নেকি?
ওলাই যাম কেনেকে এতিয়া?
ৰেইনকোতটা পিন্ধ যোৱা।
ৰেইনকোট নালাগে, মই ভাবিছোঁ গৰম চোলা এটা পিন্ধি যাওঁ নেকি।
পাৰা চুৱেটাৰ এটা নয় হাইনেক এটা লগাই যোৱা।
তাকেহে মোক ৰোৱন
ঘৰ ক'ত আছিল পাহৰিলোঁ নহয়, এবাৰ কৈছিলা বাৰু।
মেছেজত ক'ম দিয়া।
অ', ন দিয়া, মই এনেই অনুমান এটা কৰোঁ।
কোৱা
তোমাৰ মিছামাৰী।
নহয় তুমি নোৱাৰা থোৱা।
তেন্তে তেজপুৰ।
হুম?
তেজপুৰ।
নহয় দিয়া তুমি তোমামোক পিছতকে ক'ম, মই ক'ত।
নহয় নহয় মই বাৰু মানে, তোমাকে সুধিছিলোঁ নে
উম, এতিয়া মানে অকণমান ৰুম আৰু, ৰুই পেলাই ভিডিঅ' চিডিঅ' আপলোড দিম আৰু।
দিবা দিবা দিবা ঐ, আমি আজি ইনষ্টাত মানে চাব পাম।
উম
উম।
ইনষ্টাত আপলোড দিলোঁ ফটো চটো মই। এ তোমাৰ তাত নাই নহয় আকৌ মোৰ একাউন্ট।
এ নাই যদি বাদ দিয়া থোৱা।
হম হু
সেয়া প থাকিব নাই
তাকেইও
উ বাকী কোৱাচোন তোমাৰ এতিয়া ঘৰ চবৰ ভালেই
ভাল ভাল দিয়া
উম ঘৰৰ এতিয়া তোমাক মানে কি বুলি কওঁ কিবা এটা কয় নহয় এই এইটো ঘৰত বকেনে
ঘৰত কিয় বকিব মোক মই চব কাম ফিনিছ কৰিছিলো
মাৰ চাৰ দিয়ে নে মাৰ
মাৰিব ইমান ডাঙৰ ছোৱালীজনী বহুত কোবালে
হম
তেনেকুৱা আছিলে যে মই
মোক সঁচাই ক মোক যে বাহনী কোবাইছে এবাৰ
হয় নেকি আমাক কিহে কিহে কোবাইছে কিয়
তোমাৰ মানে এই এইটো আমি ইমান সৰুতে আমি কৰিব নালাগে মানে মই তোমাৰ এবাৰ এই পুখুৰীত জাপ মাৰি দিছিলো অসুধ জাপ মাই দিছিলো সৰুতে
এইকোৱা যদি ইয়াত ললেয় উম স ভালেই কৰিৈছে তোমাক মাৰিবও লাগে
মাৰিব লাগে বাৰু মানে সৰুতে বুজি নাপাও যে কি কি কি হয় কি নহয় সৰু পোৱালিকেইটাৰ লগত গুচি গ'লো মোৰ লগৰ কেইটাৰ লগত সেইিনটা সাঁতুৰিব যোনে মই নাজানো মই জাপ মি দিলো
উম
আ আহটো কিবা এটা কোৱা
কিবা এটা কোৱা মানে মই যোগাৰ খিনি মানে চাই আছো লৈছে কাৰণ এইবিলাক জানিব লাগিব ন কিি চলে মই
এতিয় পৰাা প্ৰেক্টিচ কৰি আছে মানে
এতিয়া প্ৰেক্টিচ কৰি আছো যাতে পিছলে মানে গালি শুনিব লগা নহয়
তোমাক মই তোমাক মই এনেই এনেই কথা এটা কওঁ
কোৱা
তোমাৰ এনেকুৱা কামৰ ভাজ দেখি যে যালে যাবা তোমাক খে মানে খেদিব
খেদিব নেকি
উম খেদিব খেদিব
তুমিয়ে কলা এতিয়া আৰু খেদিবই চাগে মোক আৰু
নহয় মই এতিয়া মানে তোমাক তেনেকো পোৱা নাইতো মই এনেই কথা পতাই পাইছো তোমাক খেদিব
মই মানে কি জানা মই কৈ দিওঁ মানে মুখৰ আগত বুজি পাইছা ভাল বেয়া চব
আচলতে সেইটো তোমাৰ নিজৰ নিজৰ পইণ্টটো ৰাখিব লাগে দেই মানুহৰ নিজৰ সদায় তোৰতো মানে মোৰ কথাাতটো সুধিলে নহব তোমাৰ কথাাতটো সুধিব লাগিব নিজৰ পইন্ট বিলাক কব লাগিব যে নাই নাই মোৰ যাব মন নাই মই নাযাও ততে যাবই লাগিব বুলি কলি খাচ
সেইটোৱে মই কিবা এটা কামত গৈ আছো এতিয়া হা ন কথলে ীল বনাবলৈ
মানুহে পথাৰত কাম কৰিব যায় এতিয়া চবে কাম কৰি আছে পথাৰত
এতিয়া মই মই কি কৰিমল টো বনামেই কিন্তু তাৰ লগত মই নেমু আনিম ন
নিমু
অঁ অঁ নেমু আনিম নেমু চৰবত খাম
বা আজি মানে নেমু চবত খাবাই ন
নেমু চৰবত খামেই আছে
এইটো এইটো ভাল কথা এটা কৰিলা দেই মই খোৱাই নাই
মোৰ ঘৰত মানে এতিয়া মই বনাব নোৱাৰো মানে মা গৈছে অফিচ মা অহা দেৰি হব আৰু এতিয়া অফিচৰ পৰা যেতিয়া বজাত পাইি তেতিয়াই বনাই দিব আ মোক
গৰমতটো মানে ৰ'দতটো ওচৰলে যিমান কাষ চাপি চাপি আহো তিমানে গৰমতে একেবাৰে পুৰি পুৰি আহে গাল কেইখন
এ তোমাৰ পুৰি পেলাব
পইচা হেনেে এতিয়া মই খোজকাঢ়ি আছো ৰ'দত জানা পথাৰ নহয় আমাৰ ৰাস্তাত
ৰাস্তাটো পথাৰৰ পানীয়ে এপাক চুই চাবাচোন কিমান উতলি আছে চাবা
দূৰত থাকি এনে ফটো দুকপি মান উঠিম আৰু
তুমি মানে সেইটো কাম কৰিবহে যোৱা তোমাৰ তোমাৰ বেলেগ কাম মানে সেয়া নাই মই ভাবিছিলো তুমি একে গোচ -চুচ কিবা কৰিবা
ময়ো যদি এতিয়া ঘৰত এতিয়া অঁ সেয়াটো মই কৰিমেই ন আইতাৰ লগত
তেতিয়াহ'লে আকৌ কৈ আছ যে এই মই দূৰতে থাকিম।
নহয় সেই নিয়ম খিনি মই চাই থাকিম আইতাই কৰিব, ভুল -পান্তি হলে আকৌ মোৰ বেয়া লাগিব নহয় মই শিকিব যাওঁ অ
অ ন প্ৰেক্টিচ কৰিব যোৱা ন পাছত কাম আহিবনে
পাছত কামত আহিব আকৌ তেতিয়া ক'ব পাৰিব
চালা এতিযয়া পৰা মানুহে প্ৰেক্টিচ ক
প্ৰেক্টিচ কৰিছো খো কাঢ়িচো আইতাৰ লগত খোজ কাঢ়া প্ৰেক্টিছ ও কৰি আছো কিমান খোজ বাঢ়িব লাগিব কি কি কৰিব লাগে তাত কি কি লাগে
আইতা কিমান ডাঙৰ তোমাতকে
মোতকৈ বহুত ডাঙৰ
তোমাতকৈ এবছৰমানৰ ডাঙৰ নে?
ইয়াই অই
তুমি যে আইতাৰ লগত খোজ দি দি গৈছা আইতাই খোজ কেনেকৈ দিব তুমি কেনেকৈ খোজ দিবা কচোন
মই অকণ বেগাই গৈ আছো আইতা বয়সীয়াল হোৱা নাই আইতা ধুনীয়া হৈ আছে গাল চাল বিলাক
পুৰা মানে ডেকা পুৰা ডেকা ছোৱালী মানে এইটো কি কয় উম বা এজনী কয় নহয়
আগৰ ছোৱালী হৈ আছে সুন্দৰী মহিলা
অ এইটো কিন্তু এটা সঁচা কথা দেই আইতা বিলাকক যে কিবা এটা বেলেগ এটাই মৰম মান লাগে
উম আমাৰ আইতা সহজ সৰল যে
এ তোমাৰ আইতা নহ'য় মুৰ আইতাও দেই ভাল
চবৰে হয়
নাজানো মদেই
উম
মই এতিয়া মুৰ আইতাক মই ভালকৈ চিনি পাওঁ তোমাৰ আইতাক তুমি ভালকৈ চিনি পোৱা
উম ইয়াত কঁঠাল দুটামান কঁঠাল দুটামান আছে ভাবিছো তাকে চুৰ কৰি লৈ যাও নেকি সেই মানুহ- চানু নাই
তোমালোকৰ ঘৰ পৰা যেনেকৈ চু কৰি লৈ যায় তুমও লৈ যোৱা
অ তাকে নহয় গেটখন খোলা আছে মানে মাৰিব নহয় মানুহে
কৈছানে
এইফালে পোহৰে মানে হেৰি আছে ছাহ পৰি আছে গছ আছে যে
অ তোমালোকৰ ফালে গছ বেছি আছে মানে ন অৰুণাচলত যে যেতিয়া থাকি মজা লাগিব বে অৰুণাচলতো